অঁ মোৰ মাতটো ভালকে শুনা পাইছনে?
অঁ মই এতিয়া শুনি শুনিছো মোৰ মাততো শুনিছো।
অঁ শুনি আছো, শুনি আছো। অঁহ শুনিছ নে? এ মই এয়া এনেই বিচনাতে। এ বিচনাটে আছো তোৰ এই গৰুগাই আনিমগে আৰু এতিয়া, সন্ধিয়া হৈ আহিছে যে।
অঁ অঁ অঁ গৰু আনিব-
অঁ গৰু আনিব হ'ল তাৰপিছত আকৌ গৰু গাইগিটা- আনি পেলাই আকৌ জিমলেও যাব লাগিব।
এই কেতিয়াবা কেতিয়াবা যাওঁ।
না সদায় যাওঁ মানে তো এইকেইদিনে অলপমান খতি হৈছে, ঘৰৰ কিবা কাম বন থাকিলে- বা ক'বালে গ'লে মেলিলে অলপ খতি হয় আৰু।
অঁ অঁ অঁ উম'
তাপিছতে যে তোৰ সেইদিনাখন আকৌ চে চেচালে গলো নহয় গম পাও নাই?
অঁ হেৰি ৰুগলগীয়া সেইনাত মোক হেৰিয়ে কৈছিলে।
অঁ তাপাতো আমি লগৰ গিটা গলো অঁ- সেই লগৰগিটা গ'লোতো চেঁচাত খানা এটা খালোঁগে। এ ভাল লাগে তো অতিপাত গৰমত তোৰ গৈ পেলাই ভাল লাগে, তাত মানে তোৰ- দুইফালৰ পৰা পাহাৰে আৱৰি আছে যে!
অঁ গম পাইছো অঁ কৈছিলে।
অঁ বাহিৰতটো কেনেকুৱা গৰমটো একো গমেই নাপাওঁ, ভিতৰত একদম সম্পূৰ্ণ ঠাণ্ডা পৰিৱেশ। আওটো। মানুহ দুনো ঢেই মানুহ অসংখ্য মানুহ আছে তো ভাল লাগে মানে তাত গৈ পেলাই।
অঁ মোৰো পাই চেঁচা লে যাবলৈ অতি মনটো আছিলে গম পাও নে?
অঁ কেতিয়াবা ওলাবি আকৌ।
তাকে এ ঘৰ ঘৰৰ পা যাবলে পাৰি কিন্তু কি হয় মানে সেই- সময়টো নিমিলেও এতিয়া মানে আমাক ছোৱালীবোৰকতো যাবলৈ নিদিয়ে ন অকলে।
হয় অঁ- আৰু মানে তো কি- চেঁচা জেগাটো মানেটো অৰুণাচলৰ অলপমান ভিতৰুৱা জেগা যে। স' কাণে তোৰ লোৱা বোৰৰ ইমান কথা নাই কিন্তু- ছোৱালী কিছুমান যাবলৈ অলপ ভয়ো কৰে কিন্তু, ইমান ভয় লগা জেগা নহয় আকৌ। পৰিৱেশটো বহুত ধুনীয়া আৰু মানে চেচা ভিতৰলে সোমাই যাওঁতে- গেট ব্যৱস্থা আছে তাততো মানে টিকট কাটি পেলাই সোমাব লাগে, অৰুণাচলৰ পাছ নহয় ঠিক- টিকেট কাটি পেলাই সোমাব লাগে। গতিকে, তেওঁলোকে মানে দায়িত্ব লয় আও যিমান খিনি মানুহ- যায় যাতে একো অসুবিধা নহয় আৰু ভালদৰে ঘূৰি আহিব পাৰে।
সেনেকে খানা এটা খাবলৈ যাব মন যায় মানে কেনেকে বনাই লাইফ গৈ মানে
অ' কি কৈছ কি কৈছ?
অ' কেতিয়াবা তেনেহলে ওলাবি আকৌ আজৰি বিজৰি হৈ কাম বনবোৰ তই মানে এইবোৰ চব আজৰি হোৱাৰ পিছতহে যাব পাৰি আও
অ সেইটোৱে তাকেহে পিছত যাম নেকি এদিন।
অ' সেই সময় সুবিধা মিলাই পেলাই কেতিয়াবা ওলাবি।
উম ৰাস্তাবোৰ ভাল নহয় তাৰ?
ৰাস্তাটো ভালেই তাত অ নদী এখন পাৰ হ'ব লাগে, তাৰ পিছত আৰু লিংলিঙীয়া ৰা তাত আজি যাব লাগে গাড়ী মটৰ যায়।
অ' তহঁত ছোৱালীবোৰে চলাব এ পাৰিবি অলপমান জানিলেই হ'ল মানে নিজক তই চম্ভালিব পাৰিলেই হল আৰু চলাব পাৰিবি।
আছে যে
অ অ
তোতকে দুটাত অকমান দেৰিকে শুনিছ নি বাও হেল্ল অ হেল্ল